হেল্ল'।
হেল্ল' কি কৰি আছা?
এ আছো দিয়া এনেই।
ভালনে খবৰ?
অ' ভাল মানে ইমান এটা ভাল নহয় বা - গা চা ইমান ভাল নহয় জ্বৰ কাহ।
অ' হয় নেকি? ভাল পোৱা নাই?
ভাল নাই দিয়া এইবোৰ একে ইমান মেডিচিন খাইছো এইসোপা টেবলেট চেবলেট খাইছো। কাঁহৰো ঔষধ খাইছো। ভাল পোৱা নাই জানা?
তাহ ইমান
বতাহ আৰু এই বতৰটো সলনি হৈছে যে গৰম অ' এই গৰম এ বৰষুণ দিছে, ঠাণ্ডা পৰিছে অলপ বা ৰাতি ফেন খন লৈ থাকো যে আৰু পিছ ৰাতি পিছ ৰাতিলে মানে অকণ ঠাণ্ডা বহি যোৱা নিচিনাও হৈছে আৰু ফ্ৰীজ অত
অ' ফ্ৰিজৰ এইবিলাক পানী ইমান খাব নালাগে গে। আমাৰ অ দমকলৰ পানী একে মাৰি পে সেয়াত
উম খাব লাগে এতিয়া মানে গৰমতে খাই দিও যে সেইটোৱে মানে অকন অসুবিধা কৰিছে তে তাকে এতিয়া ভাৱিছো ঘৰুৱা কিছুমান ঔষধ খাও নেকি ইয়াত তুলসী পাত তুলসী পাতৰ ৰস অ আৰু মৌজুল জোলৰ, উম মৌ জোলৰ লগত খাম বুলি ভাৱি
তুলসী পাত খালে ভাল আৰু এবিধ গছ আছে এ চিনি পোৱানে সিজু গছ বুলি কয় যে? কাঁইট কাঁইট থাকে যে? ডাঙৰ ডাঙৰ অ' সেই সিজু পাত কাঁহত বহুত ভাল মানে ম হেৰি পাতকেইটা যে
অ
এ কিবা কল - কলপাত বা এই মাছ যে পাতত দিয়ে পাতত দিয়া মাছৰ নিচিনা অ সেই তেনেকে পাততে সেয়া পাত কেইটা ধুনীয়াকে দি মেৰিয়াই অকণ পুৰি ল অ অকণ পুৰি ল'ব লাগে অকণ
পাতত মেৰিয়াই এই পুৰি ল'ব লাগিব অ পুৰি লৈ অ
সিজি যাব নহয়?
সিজি যাব! অ পাতটোপা যিটো ৰস ওলাব ন? অ হ হ উম অহ।
তেনেকে তাৰ পিছত সেয়া ম এই মৌজুলৰ লগত লগ লগাই পেলাই মিহলাই সেয়া খালে কাঁহ এই কাঁহৰ তাৰে বহুত ভাল। নহলে তেনেকে কৰিবলৈ নোৱাৰিলে, তেনেকে কৰিব নোৱাৰিলে কেঁচাই কেঁচাই খুন্দি ৰসখিনি তেতিয়া
টো খাই দিলেও বহুত খিনি ভাল হ'ব। এ কৰিম ৰবা তেনেকুৱা। অ এনে তুলসীয়ে মৌ জুল, তুলসী - তুলসী পাতৰ ৰসে মানে মৌজুলে খাম বুলি ভাবি আছো দেই যেতিয়া মানে ভাল পোৱা নাই। তাৰপিছত তেনেকৈও খাম আৰু তেজপাতো বোলে ভাল তেজপাতটো ব্যৱহাৰ কৰিব পাৰেি বা কেতিয়াবা এই যে লং - লং -লং এ অ' এই লং যে থাকে, লং টো ভা ভাল কাহৰ কাৰণে তাকে উম উ লং সেনেকে খাও আৰু চাহৰ লগতো মানে জাল উ মানে জালুক আদা অ জালুক দিয়া চাহ এনেকে মানে জালুক দিয়া চাহটো খালে অকন ভাল লাগে ডিঙিটো ত তদহেত তেজপাত আদা এনেকে জালুক দি
সিজু পাত পাতৰ ৰসটো খালে যে এই কাহ ভাল হৈ যাব উম আৰু মানে সৰু ল'ৰা ছোৱালীকো খুৱাব পাৰে ডাঙৰেও খাব পাৰে বহুত ভাল আমাৰ ছোৱালী হলে মই সেয়াই খুৱাই দিওঁ উ
তাই একো তোমাৰ বাহিৰা একো অসুবিধা নাই নাই অ মই খাও তাকে মানে হয় মানে
উম আকৌ এইটো এইটো মানে এইটো বতৰত হেৰি হয় যে বসন্ত
বসন্ত ৰোগ হয় উম উম অ তাৰ কাৰণে অ ব বসন্ত ৰোগৰ কাৰণে বোলে নিমটো
বহুত ভাল অ মহানিমৰ পাত পানীত এনেই গা ধোৱা ধো
অ ময়ো শুনিছো ন এনেকে মানে আৰু তুমি সেনেকে নহলে যদি পাতখিনি তুমি সিজাই লোৱা উতলাই ললা তেতিয়া হেৰি হয় অ তেতিয়া তুমি সেইখিনি পানী দি গা ধুলে অ আৰু ভাল উম কৰিছো এবাৰমান যেতিয়া উলাইছিলে মানে এ এনেকুৱা বতৰ সলনি হওঁতে তেতিয়া আমিও সেনেকে ধুইছো দেই নিমপাত দি
অ নি
ভাল ভাল আৰু মানে খায়ো দিওঁ এনেক এক
অ অ খাবলৈ ই বহুত তিতা খাবলৈ পাৰিলে ভালেই উম ছালৰ কাৰণেও ভাল সেয়া তিতা খাব পাৰিলে ছালৰ কাৰণেও ভাল
ভাল ভাল অ খাইছো তেনেকে মানে যেতিয়া ওলাইতো একে কেতিয়া ভাল হয় যেন লাগে
উম উম অ হৈ গে কে ইমান কষ্ট লাগে হয়নে
বহুত বহুত সেনেকে হেৰি কৰি নিম পাতে মানে কেতিয়াবা কি হয় নাৰিকল তেল লগাই পেলা এনেকে নিম পাতে তুমি যদি অকণ গাটো গাটোত যদি নিম পাত খিনিও লগাই থোৱা নাৰিকল তেল টো সানি পেলা নিম পাতটো এনেকে গাত লগাই লগাই দিলেই মানে তথাপিও বহুত যেতিয়া তোমাৰ এই সজুৱতি হয় বা চলপ
অকনমান মোহাৰি অ অকনমান পানীতে নহলে মোহাৰি দিব লাগে পানীতে লৈ পেলাই অকন মোহাৰি দি সেয়া দি গা ধুব লাগে
তাকে অ আৰু যে হেৰি কৰিবা এই যে দুপৰ টেঙা পাতটো সেইটোও খাই থাকিবা মাজে মাজে সেইটো পেটৰ কাৰণে খুব ভাল বহুত ভাল তোমাৰ পেটৰ কাৰণে পেটৰ যিকোনো মানে অ উম সেই দুপৰটেঙা পাতটো খুব ভাল বহুত ঠাণ্ডা হ'ল কেতিয়াবা মানে এতি সাধাৰণতে এনেক পাৰ চ পথৰ হলেও ন সেই পাতটো খালে বোলে বহুত ভাল ভাল হৈ যায় সেইবোৰ উম অ ময়ো মানে শুনিছো এ চবে কয় যে এনেও দুপৰটৰেঙাত দুটা তিনিটামান তুমি এনেকে হেৰি অ ফিহনাত ফহি অ অ পটাত এনেকে উম সেই কৰি ৰসটো উলিয়াই তেতিয়া তুমি মানে খাই দিলেও খাই মানে পেটৰ বহুত পেট টো ঠাণ্ডা থাকে থাকে আৰু পেটৰ ভিতৰত যি যি হেৰি থাকে অ আহ পেটটো চাফা কৰি দিয়ে মানে তোমাৰ তেনেকে মানিমুনিও ভাল প
অ মানিমুনি ভাল নৰসিংহ মানে মানি মুনি খাব লাগে অ ভেদাইলতা খাব লাগে মাজে মাজে
খাব লাগে এইবোৰ মানে এইবোৰ ঘৰুৱা সেই খাই থাকিলে শৰীৰটো সুস্থ হৈ থাকে অ উম এইবোৰ ভেদ ভেদাইলতা নৰসিংহ মানিমুনি যে তুমি সপ্তাহত মানে সপ্তাহত তুমি পাৰিলে দু দুদিন খাবই লাগে খাবই লাগে অ
অ মচন্দৰীতটো ভাল দিয়া পেটৰ কাৰণে মছন্দৰী
ভাল অ উম আৰু এটা কয় চামঘা সেইটো ভাল ন সেইটো মানে চাটনি
অ চাটনি
চাটনি খাব প পেট সেইটোও পেটৰ কাৰণে ভাল বুলি শুনিছো ত কিমান বস্তু আছে ন এইবোৰ খাই থাকিলে কি থ আমি ইমান অসুবিধা গেছ চেছৰ এইবোৰ প্ৰবম্বলেন নহ'লে হয় কিন্তু আমি এতিয়া নাখাও খাই দিওঁ এতিয়া গেছৰ সমস্যা চোৱাচোন কিমান
বেমাৰ আজাৰ ইমান বেছি
ঘৰৰ বাৰীৰ পৰা শাক চাক অলপ ছিগি চব খাদ্য চব আমি এতিয়া চোৱা কি আমাৰ আমি এতিয়া ভাত জ্যোতি টোহে চাও কিন্তু পেটলে কি গৈছে পেটলে কি গৈছে আমাৰ শৰীৰটোত কোনখিনি আমাৰ উ সেই কৰিছে সেইটো নাচাওঁৱে আমি কৰিব লাগে অ মই সেইকাৰণে ভাবিছো অকণ ন নাই এনেকে খাব লাগিব
খাবাচোন ভাল হ'ব দিয়া
ম কাহটো হলে বহুত বেয়া মানে বিষ হৈ গৈ বেছি কাহ হলে পেট বুকু বিষ হৈ যায়গৈ অ
ডিঙিৰ চাবাচোন আৰু বুকু
মোৰ এবাৰ হৈছে আছিলে দুমাহ মান তিনিমাহ মান কাহি কাহ হৈছে তিনি মাহ মান হৈছে মই লাষ্টত শুবলৈ নোৱাৰা হৈ গ'লো গৈ মানে ইফালেও শুব নোৱাৰো বিষাই সিফালে শুব নোৱাৰো বিষাই পেটৰ পৰা বুকু
বিষ হয় অ' চাবাচোন কেতিয়াবা শুলে বেছি হৈ যায় ন সেইটো অসুবিধাটো।
তাৰপিছত আকৌ আমাৰ জাৰ জাৰিও দিয়ে নহয় ক'লা গৰু। ক'লা কচ কচু দি। কলা কচু ঠাৰি দি জাৰি দিয়ে ডিঙি অ' ভাল হয় কিন্তু জাৰিলেও।
ৰঙালাও এজোপা ৰুইছো ৰবা মানে উ, ৰঙালাও লাগক নালাগক। মানে হেৰী যে ৰঙালাও আগ খিনি খাই আগ খিনি খাবলে বাঢ়িছে এইকেইদিন মানে অলপ বৰষুণ বৰষুণ চৰষুণ হৈছে নহয় মানে অকনমান বাহিৰ আহিছে যে ধুনীয়া কেইবাটাও আগ আহিছে।
অ' আমাৰো আছে হৈছে।
কলি পেলাইছে কলিও পেলাইছে কিন্তু
উম এতিয়া এনেকে এই যে আমাৰ কলাখাৰ যে সেইটো দি হোৱা নাই নে? চাবাচোন ঠাৰি খিনি যে হেৰি ভাল লাগে নহ এনে সৰিয়হ দি
অ সৰিয়হ দি যে চৰ্ চৰি বনাই খাই যে ভাল লাগে আৰু এনেই ভাজি খাইও ভাল লাগে আগকেইটা।
ভাল লাগে আগগিতা দি ও। স শাক বোৰ খাই থকাই ভাল দিয়া এইগিদিন এতিয়া যি গৰম পৰিছে সেইবোৰ খাই থকা ভাল উম উম এইবোৰ পেটত এইবোৰ পেটলৈ 'গলে একো অসুবিধা নাই মোৰ সেয়াহে সেই সেই গৰম পৰা বুলিয়ে নতুনত মানে বহুত বহুত হেৰী খাই দিলোঁ ন, ঠাণ্ডা বস্তুবোৰ আইচক্ৰীমৰ পৰা আদি কৰি
অ এইবিলাক ভাল নহয় এইবিলাক যে বৰফ ফ্ৰীজ অ' ফ্ৰিজৰ বস্তুবিলাক খাবই নালাগে
খাবই নালাগে তাকে বাৰীখনত চাইছো নাই জাই লটী
উম ভেদাইলতা খাবাচোন ভেদাইলতা আৰু ক'লা মাহৰ লগত যে বৰ বনাই
আহ আহ আহ মই এনেই ক কলা মাহ নিদো মানে এনে উম যে নৰসিংহ পাত এনেকে দি ালা পিয়াজ কুটিৰ লাগিলে পিঠাগুডৰিি বা বেচন যিকোনো এবিধ দিও দি পেলা তেনেকেই বনাই খাম ধুনীয়া হয়
ক'লা মাহৰ লগতো ভাল লাগে
ভাল লাগে অ অ
আৰু হেৰি এ ভেদাইলতা সেইটো এটা বহুত ধুনীয়া জুতি উম ভালেই দিয়া
এইবোৰ খাবা পাৰিবা সেই ভাল অ মোৰ সে তেনেকয় এইবোৰ লাহে লাহে উম খাব লাগিব আৰু যত্ন লওঁ অ নাইন তুলসী আৰু সেইটো খাম দিয়া অ কৰিম দিয়া কিয় নকৰিম দিয়া দিয়া ঠিক আছে দিয়া হ'ব দিয়া